কোনোৱা হেল্ল' অ। এ আম কাটিছিলো খাই আছো।
বাহ, বেলেগ খাইছা দেই। এই বাহিৰৰ কাপোৰ বিলাক নিয়া নাই কেলে?
নিম নিম নিম আনিম অকণ ৰ'দ পৰি আছে।
অ। আজিপ
আহা।
এই ধনুক ৰেডি হবলৈ কোৱাচোন, সি এতিয়া পৰিব। ইংৰাজী আজি পেচজ ৰিডিং পঢ়িব লাগিব, পেচজ ৰিডিং। তাৰপিছত আজি খেলিব লাগিব, আজি খেলিব লাগিব। এইবাৰ সূৰ্য পহাৰ চাবলৈ নিব লাগিব। আম কোনে কোনে খাই আছে?
ছনিয়া মোৱা
অ এই ল'ৰা -ছোৱালীকেইটা গ'লনে? এপাক গৈ চাই আহচোন তই সেইফালেদি।
ৰচিদা গ'ল নে?
এবাৰ লৰা-ছোৱালী কেইটা গ'ল নাই এপাক চাই আহাচোন?
অ আজি খেলা ক'ত চোৱা হব? আজি খেলা, খেলা ক'ত চোৱা হ'ব?
খেলা এ ওপৰতে চাব এই ঘৰতে চাব ঘৰতে ওপৰত নেলাগে।
হয়, তেতিয়া নিত- ৱাই ফাই ৰিচাৰ্জে হোৱা নাই নহয়। ৱাই ফাই ৰিচাৰ্জ চলেহে হ'ব দিয়া। ৰিচাৰ্জ নহলে নিতৌ কবৈ নবকৈ নকয় কভাৰ
আও
উম, বাৰু হ'ব। আজি যাব নোৱাৰি আও চাব লাগিব। যাব নোৱাৰি, অ তেতিয়া চাব লাগিব আও। অ এই কাপোৰখিনি নিব লাগে জুইখোলাটা টানি এইখিনি এপাক জ্বলাব লাগে, এইবিলাক জ্বলাই দিব লাগে। আজি গধূলি ভাত কিহে হ'ব?
মাছৰুম মাছৰুমেই হ'ব।
মছৰুম কোনে দিছিলে নো?
এই বৰ্ণালী ছোৱালীজনী যে জ্ঞানজ্যোতিত কৰে।
খেই খে কেই টকা কেজি?
দুশ টকা।
দা কিমান আছে, কিমান কৰিছে?
যেনিবা ঢেৰ নহয় চবে লয় নহয় তাৰ পা।
হয় নি? কেনেকে কৰিছে খেতিটো অকণমান খবৰ খাতি ৰাখিবাচোন। কেনেকে কৰিছে? অকণমান চাই দিব বুজি ল'ব লাগে। অ ইয়াতো অলপ কমক কৰিব পাৰিবা।
এই কৃষ্ণ খুৰাই কয় নহয়।
কোন কৃষ্ণ খোড়া?
কৃষ্ণ বৰা।
এই কৃষ্ণ খুঢ়া ধেইৰ জনা শুনা মানুহ কৃষ্ণ খুঢ়া নোৱাৰি। অলপ নজনা শুনা বুলো।
আছে, উম হ'ব কাটি দিম।
আহ কাট দিম নহয় কটাই লাগিব ঔ, কথা শেষ তাৰমানে।
উম।
এই যেতিয়া আতে কাটিব লাগে আৰুটা কাটিব লাগে আৰু মোক লাগিব। উ আ আহাঁ আহ। মায়ে উহু আঁহ আজি আহিব নেকি?
নাহে আজি হেৰি আছে নহয় সু পাৰি।
কইনা আনিবলৈ গৈছা উম উম। কইনা আনিবলৈ গৈছে, মাৰহত জোৰত নগলে নহয়।
অ কইনা আনিবলৈ গৈছে।
উম।
উলাই গ'ল নেকি?
ঘল অহ। যাম নহয় আনি দিয়া উম। এই সুদান্তা আছা।
কোন আছে?
যেনিয়াত।
অ দিনলৈ দুতাই আহি পোৱহি নাই?
নাই পোৱা। গ'লা।
উম।
মাছৰুম দুশ - দুশ কেজি দি থাকে নে?
এইটো অৰিশ নাটক।
আ!
সেইটো অৰিষ্টা অৰিষ্টা বুলিছোঁ যে।
এই এইটো শুকুৱাব নোৱাৰিনে?
জানো পাই পাৰি নে নোৱাৰি? ন আল এটা নাচ হেৰিয়া এইটো কি বুলি, খাইছিলা।
উম, কি কৰিছা?
উম এইটো একদম তপটো নহয় মানে।
অঁ।
টপটো বে, সেইটো হৈছে দুটা অনাচোন।
টপতো কৰিব পাৰি নোৱাৰি?
বা টপটো অলপ দেৰি হৈ চাগে দেই, এতিয়া বেলকা লৈ আহাঁ। ম কাম মই নহয়। তপতো অলপ কষ্ট বেছি নেকি? উম।
এয়াতে প্ৰতিপাল কোনে কয় জানো মানুহজনীয়ে কয় নে মানুহটোৱেই কয়?
তামা
উম?
জানো কোনে কয় সিহঁত নাজানো। সেই নহয় এইটো কি বুলি ক উম এ এইটো এইটো সৰহকে আছে চাগে পাঁচ কেজি মান আনে নহয় ইয়ালৈকে
সদায় আনে নি
নহয় লয়ে নহয় চবেই
আ একদম পুৰা তাই ইয়ালে আহি পেলাই আসনৰ পইচা ওলাই গৈছে
উম অখনা পইচাতে ওলাই যায় বেছিহে ওলাই দুশ টকাকে উম
উম তেওঁহে লাভ হৈছে
উম
আখনৰ পইচা আও পাঁচ কেজি একে দিনাই এহেজাৰ ওলাব
অ তাই নহয় তাই হেৰি নহয় তাই নিজেও কৰে নহয় আসন
তাৰ নিজে শিকাই নি
উম শিকাব পাৰে উম নহয় নহয় তাই আমাঙ কম্পিটিচন বিলাক কৰে আগতে কৃষ্ণাৰ লগত এই যে মানুহজনী যে পাইছিলো যে আমি এবাৰ কৃষ্ণা যে অপেনিং কৰিব যেনে মাইকী মানুহজনীনে যে কৰিছিলে তাই মোক মাতিছিলে দেন পাহৰিলে চাগা হেল্ল' মেৰ বিল, মেৰমুখ উম কৃষ্ অ কৃষ্ণাৰ জেঠাইক জীয়
অ ছোৱালী শুলে নাই আজি
নাই শুৱা
তাই দিনত নুশুলে নি
নাই শুৱা আও শুম বুলি কৈছিলে
এতিয়া কি কৰিলো তাই
পঢ়িলে আজি
পঢ়িলে
উম উম
অ অ
নাই যে উম মই কলো মই সেটো কিতাপ, কিমান সময় নেজানো।
উম
কলোৱা
অ পানী মটৰ দিয়া হল নাই অ
ক'ত
ইয়াত
ইয়াত ৰাতিপুৱা দিছিলো নহয় এতিয়া নাই দিয়া এতিয়া
অ পানী আছে নাই
থাকিব লাগে এই সোন অ চাওঁ কলে নালাগে, কি খাব লাগে।
ল'ৰাই ইংৰাজী প্ৰেচজ কৰিব লাগিব, ইংৰাজী প্ৰেচেজ দেখাইছো বুলি কবাচোন।
অ সি সাজু হৈছে হ'বলা, হেয়া।
এই হেৰিটো মা মা মাচৰোমটো - অ টমটমতে যাবা আনিবলৈ যাওঁতে গ'লে হ'ল। দুইবাৰ যাব নালাগে।
অ আজি ভাত কেৰেলা কেইটা আনি ৰন্ধা নাই নহয়?
আপুনি ৰাতিপুৱা কিনো পিটিকা ননো কিহেৰে খালে?
অমিতা দেখিছো ফুল বিলাকে হে খাবলে।
কি খাব লাগিব?
গোটেই কেইটা শেষ হৈ গ'ল কেৰেলা।
বাকী আৰু দোকানৰ এটা আছে, অ', তিনটা আছে সৰু-সৰু।
হা?
সৰু-সৰু তিনটা আছে।
নেমু আচাৰ অলপ বনালি? নেমু নেমু আচাৰ অলপ বনাব লাগিব আগৰ নিচিনাকে। নেমু বিলাক হেৰি হৈ গৈছে নহয়।
এ, নেমুৰ আচাৰ কে বনাব লাগিব আও। অ', এই ল' ইয়াত কিন্তু ৰঙালাউ আগ আছিলে ও।
অ', ৰঙালাউ আগ অলপ লৈ আহিব ৰঙালাউ-ৰঙালাউ আগ টো খাবই লাগে।
আগতে দৰৱ মৰা আছিলে নহয়, দৰৱ মৰা পিছত হৈছে। ৰঙালাও আগটো খাবলে ভাল হ'ব নে নহয়? হৈছিলে, এই দেনিয়েলক নিলেহি নে?
সৰুমাহি আম খাবলে দিছোঁ।
অ', ভিতৰলে আহিলে নি?
অ'।
অ', ডেনিয়েলে পঢ়িছে নাই এইকেইদিন সুধা চোন? সি পঢ়িছে নাই? এইকিদিণ, ডেনিয়েলে। হয় নেকি? দেনিয়েলৰ দেউতাকে ফোন কৰি পেলাই মোক সুধিছে, চাৰ ভালনে? উজ্জ্বল আহিছে দেই এইফালে, উজ্জ্বল অহা নাই।
অ'।
তাক আহি আছে। জিকা কেইজোপা নালাগেগে, এই আমাৰ বাৰীত এ চবতে বগৰী গছি হ'ল আমিটো ইমান বগৰী খোৱাাই নাছিলোঁ। বগৰী গছ আৰু জামু গছ।
সেয়া বেছি হ'ল।
তামুল গছো হৈছে। আমি দেখোন জামু গছো হৈছে। জামু এইবিলাক আছে, চৰাই ক'ৰবাৰ পৰা খাই আনি পেলাইছে চাগে, যাম মই আৰু, বগৰী গছে হ'ল চবফালে।
বগৰী গুটিটো আচলতে সেইদিনা আমি খাই-খাই পুৰা হেৰি হৈছিল তো।
এ এইফালেতো আমি বগৰী গুটি পেলোৱা নাই গুটেই বাৰীখনত। এইফালে ভাতকেৰেলা
সেইটো এনেকুৱা হব চাগে সেই খাই পেলাই পানী দিবলৈ যাওঁ, কিবা কৰিবলৈ যাওঁ।
লাই কিবা হৈ গ'ল এইফালে ভাত এই কেজিপাত।
এ আচলতে অকমান চাফ চিকুণ কৰি দিব লাগিছিলে তমচ- এ উম, হেৰি লাগিছে কি আনাৰস? আনাৰস লাগিছে নি?
লাগিব, যোৱাবাৰ গছ এজোপাহে আছিলে। এজোপা গছ আছিলে যোৱাবাৰ দেখোন সেইটো খোৱাই হ'ল আৰু কব লাগিব, এই তোমাক যদি- কেজোপা হৈছে এজোপা হব যেন পাইছো দেই। জলকীয়া এ- সেইটো বেয়া হোৱা নাই। উম এই এই সেইনাখন অনাৰ আনা দুটা- সেইজোপাৰ বি জলকীয়াও লাগিছে কিন্তু সেইজোপাৰ বি জলকীয়াও লাগি ছে লেচু পুলিও হৈছে। সেই জোপাই কুলি লাগিছে, জলিকীয়া জোপা এই ফুলা কেইপা যে আছে যে জলিকা- যা
অ অ এই কাষে কাষে আহ। গম পাইছো কাষে কাষে ৰুই দিব পাৰিব লাগে। এ নহয় এই এই এ জামু চামো এইবোৰ বাৰীখনৰ। মাজতে হলে বেয়া কাষে কাষে একজন হিচাপ হিচাপত ৰুই দিয়াহেতেন সেই হলহেতেন। এ যিকোনো কাহ দে। নহয় নহয় এই মাজতে দে বগৰী পুলিটো যেনিবা হ'ল।
বগৰী এইবিলাক কাষলৈ নিব লাগিব।
অ বগৰীবোৰ মাজত হলে দিগদাৰ হব নহয় হয়তো
দিয়া নোপাই জানো।
কোন
বুধোৱা বুধোৱা বুধোৱা সমিৰে আহিলে বাই- অকণ ঠিক কৰি কাষে কাষে বগৰি পুলি বিলাক ৰুই পেলাব লাগিব।
উম বগৰী বেছিম আও তেতিয়া এণ্টাৰপ্ৰিনাৰ হৈ যাম বগৰী বেছি বেছি।
একদম বগৰী তোমাৰ যোগাসনলৈ বগৰী লৈ লৈ যায় পাৰিবা।
ভাগনে বেছে ভাগ বেপাৰী ঘৰলৈকে আহিব।
উম ভাই কনে চাৰি কেজি নে পাচ পাঁচ কেজি হৈছিলে। পাঁচ কেজি বেচিলে হপায় দুশ টকা পালে।
কিমান টকা পালে।
দুশ টকা নাই বেছি চল্লিশ টকাকে কেজি দিছিলে।
বতৰ সময়ত যে কি হেৰি কৰিছিলে নহয়?
চল্লিশ টকা কে পাঁচ কেজি বেছি বুলি কৈছিলে।